হেল্ল'
হেল্ল'
অ' মই সাজটো শুনি পাই আছা ন।
অ' অ' শুনা পাই আছো।
অ' অ' অলপ কিবা নেটৱৰ্ক নেটৰ্ প্ৰব্লেম দি আছে নেকি সেই বুলি ভাবিলো।
অ' অ' সেইটো হয় অলপ নেটৱৰ্ক প্ৰবলেম আছে।
অ', অ' বাকী কি খবৰ?
এ ভালেই অ' তোমাৰ?
মোৰো ঠিক ঠাক আৰু ইমান ভাল নহয় আৰু।
কিয়া?
এই গৰমৰ কাৰণে আৰু কিব বেমাৰ মানে অলপ। পানীৰ লগা টাইপ হৈ গৈছে, অলপ চৰ্দি চৰ্দিতে হৈ আছে অলপ। মূৰটোও বিষাই আছে অলপ সেইকাৰণে আৰু। অ'। বাকী কা কই
কিবা নাই নাই একো ক'ৰা নাই।
অ', অ', তুমি কিয় কৈ আছিলা?
টেব্লেট চেবলেট খাইছা নে কি?
টেবলেট মানে আজি মানে আজি মানে অকস্মাত হ'ল, মানে তেতিয়াহ'লে গধূলি কৈ যদি ঠিক নহয় তেতিয়া গধূলি টেবলেট লৈ আহিম আৰু। চাওঁ গধূলিলৈকে কি ঠিক হয় নে নহয়।
উম, ডক্তৰক দেখাব লাগে।
ডক্তৰক সে জ্বৰ জ্বৰত কি ডক্তৰক দেখাম আৰু।
এ কি বেলেগো হৈ যাব পাৰে।
অ' আজি ডক্টৰ তাতে যোৱা মানে মানে। এক দুই ঘন্টা পছত বা এক এক দুই হোজাৰ টকা খৰচ আৰু। এপইন্টমেণ্ট লোৱা আৰু ক'ৰা। উম তাকে দুদিনমান চাই লওঁ আৰু কি ঠিক হয় নে নহয়, তাৰ পিছত যদি নহয় তেতিয়া দেখিব দেখা ব লাগিব তেতিয়া।
অ'।
উম, বাকী ভাত চাত খালা?
খালো খালো।
অ, ' অ, ' অ'। থিকে আছে, মই মানে ভাতটো খোৱা নাই মানে ভাত চ' এতিয়া মন নাই, চাওঁ এতিয়া ভোক হোৱা নাই মানে, পিছত অলপ মায়ে মানে টেবলেট আনিম বুলি কৈছে, বোলো ওলাই টবলেট যদি আনে টেবলেট ভাতটো খাইলৈ টেবলেটো খাই দিম আৰু অলপ দেৰিকে।
অ'।
খাবই মন যোৱা নাই ইমান গেলা গৰম দিছে।
উম, এইকেইদিন বহুত বহুত ৰ'দ দি আছে।
উম, উম, গৰম গৰম পাইছা নে তুমি?
উম বহুত বহুত বহুত গৰম।
অ', অ' ঠিকেই আছে বাৰু।
উ
মানে বৰষুণতো দিলে হয়, কিন্তু বৰষুণতো দিয়া নাই কিবা হৈছে?
উম, হুম, কেই দিন মান আগতে দিছে, কালিও অলপ অলপ দিছে।
অ' মানে অলপ অলপ দিয়ে কিন্তু নিদিয়ে, তাৰপিছত এতিয়া ডাৱৰীয়া হৈ আহিছে। দে বাৰু বাহিৰৰ বতৰো ক'লা ডাৱৰ আহিছে মানে কিন্তু দিয়েনে নাই বা? সে কালিৰ দৰে এনেই অলপ বতাহ দিয়ে গুচি যায় বৰ
অ', অ' বতাহ উৰিলৈ যায় ডাৱৰখিনি।
সেইটো হয়। বাকী ঘৰৰ পিনে চবৰে ভাল? অ', অ', অ'। ঠিকেই আছে। আছে আছে মাহ'তে শুই আছে এনে দেউতা এনে ওলাই গৈছে অলপ।
অ'।
উম। ঠিকে আছে। বাকী এইকেইদিন কি বন্ধহৈ যায় কিবা কৰি আছা নেকি?
এ একো নাই এনেকে এনে ঘৰত আচ
তাকে মই বোলো মই এনে ঘৰতে বহি আছো ভালৈ ফোন কৰি খবৰে সুধি লম বহুত লগ পোৱা নাই এই গৰমৰ কাৰণে ওলাই যোৱা হোৱা নাই যিহেতু
অ অ হেতু হয়
উম বেমাৰটো ঠ হলে এদিন লগ হ'ম বুলি ভাবি আছিলো আৰু
অ সেটো বেপাৰী
অ
জলদি জল্দি থিক হোৱা
তুমি কি কত গাঁওচৰ মানে গাৱ কাত গাঁৱত যাম বুলি কৈছিলে যে তুমি যে কাম থাকলে মাটিৰ গৈ গাঁৱত যোৱা নাই
অ এই যাব লাগিব ওচৰ হয়
নেকি জুলাইত যাব নে আগষ্টত
জুলাইতে যাম ম আৰু আৰু
অ এতিয়াাতো তুমি গাঁৱত গ'লে চাগে পুৰা ধাননি পথাৰাবোৰ দেখা হবা সেইটোতো ধান চান ৰুই আছে ন অ তাকে
উ
বাকী আমাৰ কলেজৰো ফেৰ মল হ'ব চাগে তাত তাও তাতেওতো তুমি যাতে যাবা নাই নে কি
অ জাম জামবলি ভাবচু ৰ
অ অ
কি কৰা পিছত ত তই নাজা
বেমাৰটো যদি ভাল পা যাম আৰু কিন্তু বেমাৰটো থাকিলে যাব নোৱাৰিম আৰু যদি বেমাৰ থাকে তেতিয়া
অ কেতিয়াবা আছিল ফেয়ৰবেল
কেতিয়াৰ পৰা আছিল মানে তেতিয়া হয়য এই মানে এই মংগলবাৰে আছিলে মই পাহৰিয়ে গৈছিলো
ই ই মোবাইল মানে
উম এই মংগলবাৰে
উ বিচিদিন নাই
উ বেছিদিন নাই তাকে কি কৰো চাও গেই বাৰটো ভালে নে
উম উম
অ
আৰু কোনোবাই যায় আছে
অ কোনোবা ভালকে গ'ম পোৱা নাই ভালকে খবৰ খাতি গম মোবাই নাই মোবাইল চোৱাই কেইদিনানে বেমাৰৰ কাৰণে
অ
উ বাকী মই এ মানে আজি এ ক কথা পাতি ল ফোন কৰিলো আৰু মানে মই এই মানে এই চাৰিদিন হল চাৰিদিনৰ আগতে ঘৰ বাহিৰে ওলাই গৈছিলো আৰু
হম
দুজন ম মানে অসমীয়া মানে অসমীয়া ল'ৰা আৰু অসমীয়া কথা পাতি আছে মই বোলো মানে কিবা এটা মই হাতখন মান দুুব পোৱালই ক'লো যে এইখন চিঠিখন লিখি দিয়া আৰু অসমীয়াতে
অ
তেওঁলোকে ক'লে যে মানে অসমীয়াাতটো লিখিব নাজানো বোলে অ বল কি অসমীয়া লিখিব নাজানো অসমীয়াাত কথা পাতি আছাচোন ধেমালি কৰি আছ কলে অ কথা পাতিব জানো মানে লিখিব নাজানো বুলি সেনেকে ক'লে তুমিহাতো লগ পাইছা চাগে এনেকুৱা কিছুমান সময়ত
অ আছে আছে
উ, তাকে মানে কি হ'ব, অসমত থাকি যদি অসমীয়া লিখিব নাজানে আৰু।
তাকে নিজৰ মাতৃভাষাটো বাহিৰ হৈ যাব।
উ, তুমি জানা নে নাই?
জানো জানো।
অ', অ'। ঠিকে আছে। মানে জানিব লাগে আৰু যিহেতু অসমীয়া অসমতে অসমীয়া ভাষাটো জানিব লাগে আৰু লিখাটো। যিদিনা আমাৰ মানে হাত দুপোৱা, হাতখনেৰে লিখিব লগা মানে আধা লিখিলোঁ আৰু আধাখন বেলেগক লিখিব দিলোঁ আৰু এনেকা টাইপ আৰু।
উম।
উম। তাকে। মানে নিজৰ মাতৃভাষাটো কেতিয়াও পাহৰি যাব নালাগে আৰু। আমাৰ যিহেতু অসমৰ ভূমিৰ য মাতৃভাষা নহয় সেইটো অসমীয়াটোৱে।
অ', অ' সেইটো হয়।
উম। তাকে। আৰু কিছুমানতো আজিকালি মানে ৰিপৰ্ট মানে কিছুমান তথ্য পাইছোঁ যে মানে অসমত কিছুমান তথ্য ওলাইছে ন' কি কিসকল মানুহে মানে অসমত থাকে অসমীয়া মানে তাত মানে নজনা হৈ গৈছে। সেনেকুৱাতে বাৰু। সেই তথ্যত মানে পঞ্চাশ শতাংশ নে ওলাইছে, মানে পঞ্চাশ শতাংশ মানুহে বোলে অকল অসমীয়া মানে মানে অসমত কথা পাতে মানে, বাকীসকল মানে অসমত ভালকে নাপাতে বোলে, হিন্দী চিন্দিয়ে পাতে।
অ' এই ইংলিছ মিডিয়ামৰ কাৰণে বেছি হৈছে।
উম, তাকে মই তাতে অসমীয়া ভাষাটো শিকাই ন' ইমান এটা। গুৰু টোতে দিব লাগে যিহেতু মনে সেইটো। এখন ৰাজ্যৰ এটা ভাষা থাকে ন'। এইটো মহত্ব দিব লাগে আৰু।
উম।
উম। নতো নতুনকে কিছুমান এনেকুৱা লগ পাইছা নেকি, কিছুমান স্কুলৰ মেষ্টুডেণ্ট যোনে মানে সেইটো বস্তু নাজানে ভালকে।
লাহেকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি মানে এনেকে দেখা পায় আৰু যোনে অসমীয়াতো ভালকে নাজানে।
অ'। আমি আগতে আৰু অসমীয়াতে মানে সঠিক মানে বহুত বেছি নম্বৰ পাইছিলোঁ বাকীবোৰ চাবজেকতকে। কিন্তু আজিৰ ল'ৰা ছোৱালী আৰু অসমীয়া চবত বেছি কম নাম্বাৰ মানে অসমীয়াতে পায় আৰু।
উম।
আমি আগতে গণিত চণীতো কম পাইছিলো আৰু অলপ কম পাইছিলো আৰু বেছি নহয় আৰু। কিন্তু আজিকালি আৰু অস অসমীয়া ল'ৰাসকলে অসমীয়াতে আৰু কম নম্বৰ পায় আৰু অসমীয়া বিষয়টোতে।
উম, কিছুমানে ফেলে কৰে।
উম, তামে মানে যদি এনেকে গুৰুত্ব নিদিয়ে এইটো নাইকিয়া হৈ যাব এনেকে কেইবছৰমানৰ মূৰত আৰু। কেইজনৰ মানুহে কৈ থাকিব আৰু।
অ'।
তাকে। তমিও নিজৰ কিছুমান যে, অ' সৰু মানে ভণ্টি চনটি আছে, সিহঁতে যদি নাজানে সেইটো শিকাই দিবা আৰু সেইটো বি
উম, এইটো হয়। কিন্তু সিহঁতো আগৰপৰা শিকাটো উঠি যায়, আগৰপৰা শিকোৱা বেছি ভাল আৰু।
সেইটো হয়, মনে তুমি শিকাব নালাগে, তুমি এনে গুৰুত্বটো কেনেকে ক'ত অকল সিহঁতক। সেইটো কিমান গুৰুত্বপূৰ্ণ এটা বিষয় আৰু সেইটো বিষয়।
উম্ হুম।
মানে এনে গুৰুত্বটো যদি গম পায় তেতিয়া তেওঁলোকে নিজে শিকিবলৈ আগ্ৰহ কৰিব আৰু
অ' এটো থিক কৈছ।
উ্ ঠিক কৈছা। তুমি তুমি সেইটো ওচৰত কি পৰামৰ্শ মানে কিবা এটা মানে সহায় জোনটোৰে এইটো বঢ়াব পাৰি যা আমাৰ তথ্য সমূহ মানুহক জনা তথ্যটো।
হাকি কি ক'লে?
মানে মই যে ক'লো যে এইটো গুমনে এটা তথ্য ওলাইছে, যোনটোত পঞ্চাশ শতাংশ মানুহে মানে অসমীয়াত ভালকে লিখিব জানে আৰু সেইটোত যদি বাঢ়াব লাগে, আমি কি কি মানে কৰা উচিত তোমাৰ মতে, কি কৰা উচিত।
আহহ
কি হ'ল, ইমান ভাবিব লগা কথা যে?
এ সেটোতো
এ আৰু কি আৰু স্কুলবোৰত যোনবোৰত নিশিকাই সেইটো স্কুলবোৰত শিকাব সেই মানে আমি দিব ক'ব লাগিব। নহয় যে,
এই কায়ে
তে কিছুমানে আৰে তুমি তুমি যেনেকে কলা ইংলিছ মিডিয়াম স্কুলত ইমান এটা গুৰুত্ব যে সেইটোৱে ন, তাতে ইমান ময়ো দেখিছোঁ, তাতে ইমান গুৰুত্ব দিনায়ায যে মানে, বেলেগবোৰ চাবজেক্ গুৰত্ব দিয়া হয়। কিন্তু ইটো ইমান বিষয়টো ইমান গুৰুত্ব দিয়া নহয়। তাতে এইটো সজাগতা দিব লাগিব ন?
মই পাহৰি গেছিলো।
উ্
পাহৰি গেছিলো, আৰু কিবা বলেগ আছে নেকি? বেলেগ এনেকা
আৰু বেলেগ মানে সংস্থাবোৰে বাকীবোৰো কৰি থাকে। সংস্থাাবোৰে কিছুমান অনুষ্ঠান পাতিবলৈ সেইটো গুৰুত্ব দো কয়েই বাৰু তেনেকে ডাঙৰবোৰে আৰু সৰুবোৰে। হে
চামাৰ বিকেশচন এনকুৱ কিবাএটা হেৰি তে প কেম্প কেম্প যে পাতে।
অ' অ' তেতিয়া দিলে মানে, ষ্টুেদে মানে কিছুমান বেলেগ কাৰ মানে খেলা ধূলা সম্পূৰ্ণ কৰিব মানে, পাতিব লাগিব ন? হ'লে ছাত্ৰ-ছাত্ৰীসকলে বেয়া হ'ব ন গৰম বন্ধ মানে গৰম বন্ধ। যিহেতু আমি কেম্প পাতিলে এনেকে কিয় কৰিলে।
আমিতো আগতে একমাহ পাইছিলো বন্ধ ন, আজিকালিতো একমাহ নাপায় আজিকালি পোন্ধৰ নে ছয় দহ দিন নেকি পায় নেকি, ল'ৰা ছোৱালীবোৰে। কমাই দিছে বহুত পঢা মানে পঢ়া এতিয়া পঢ়াৰ প্ৰেছাৰটো বঢ়ি গৈছে বহুত চবে মানে ইটোতকে ইটোৱে আগত যাবই লাগিব। পোৰা নাম্বাৰে নাম্বাৰ খালি দিয়া তেনে নহ'লে তুমি এতিয়া কথা পাতি ভাল লাগিল। ময়ো শুই লও, মায়ে মাতি আছে।
ও দে,